হেল্ল'?
হেল্ল'?
অ', কি কৰি আছা?
মই এনেই আছোঁ, তুমি?
ময়ো ৰ'বা, এনেই আছোঁ।
অ অ।
অ ভাত খালা?
অ খালো।
অ অ আৰু তুমি কি চিপচ ভাল পোৱা?
এ ভগৱান।
হেল্ল'
এটা টপিকত কথা ক কোৱা?
তেৰেমেৰে ভাল পোৱা নে?
অ মই তেৰে মেৰে ভাল পাওঁ তুমি কি ভাল পোৱা?
মও তেৰেমেৰে ভাল পাওঁ তেৰমেৰেটো কেনেকে খাই ভাল পোৱা?
মই চিপচ চাট বনাই ভাল পাওঁ যেনে তাতে মেউনিছ ঢালি ক্ৰীম ঢালি। নেমু টেঙা ঢালি জলকীয়া ঢালি সেনেকে ভাল লাগে চিপছটো বনাই।
আৰু কি দিয়া?
তাতে চচ দিওঁ, চিলি পাউদাৰ দিওঁ। মেয়নিছ দিওঁ। তুমি কেনেকে বনাই খোৱা চিপছ্-চাত?
মই? মই ভাজিকিনে।
হা?
ভাজি কিনে।
ভাজি?
অহ।
অ', অ', অ'।
তুমি খাই পোৱা নাই?
নাই, নাই। মই এনেকে খাই পোৱা নাই।
অ', নাই নাই, তেৰেমেৰেটো এনেকে খালে বহুত টেষ্টি লাগে।
অ', অ', হয় নেকি!
অ'।
উম, আৰু কি চিপছ খাই পাইছা?
চব খাই পাইছোঁ। পটেটো চিপছ, জলা চিপছ, তাৰপিছত ত আৰু তোমাৰ, কুৰকুৰে
অউ।
উম, উম। তুমি কি ভাল পোৱা?
মই দৰিত'চ খাই ভাল পাওঁ।
অ', দৰিত'চটো কেনেকুৱা হয়?
দৰিত'চটো ভাল লাগে খায়। আ-আ-দৰিত'চটো অলপ পাপৰ পাপৰ টাইপ লাগে। সেইটো বহুত ভাল লাগে, দৰিত'চ। দৰিত'চৰ বহুত ফ্লেভাৰ আছে, চীজ ফ্লেভাৰ আছে মাচালা ফ্লেভাৰ আছে, টমেট' ফ্লেভাৰ আছে। সা-মোৰ চবতকে চীজটো ন- এইটো নাছ'টো খাই ভাল লাগে, দৰিত'চৰ ভিতৰত। তাৰপিছত টুইয়ামত, টুয়ামটোতো বহুত চিপছ পায়। টুইয়াম ফ্লেভাৰো বহুত আছে। তুমি কোন তুমি স্পাইচি ভাল পোৱা নে নৰ্মেল?
স্পাইচি।
অ'।
উম।
উম।
আৰু কি চিপছ ভাল পোৱা?
আৰু চবেই পাওঁ। খালী টমেট' ফ্লেভাৰ চিপছ ভাল নাপাওঁ মই।
অ', অ'। মইও ছেম, ভাল নাপাওঁ। টেঙা টেঙা লাগে।
অ', টেঙা লাগে।
অ'।
উম।
আৰু চিপছত কি ঢালি খোৱা?
চিপছত আৰু মেয়'নিচ ঢালোঁ, চীজ ঢালোঁ। আৰু পিয়াঁজ ঢালোঁ, নহৰু ঢালোঁ, আম-মিমি ঢালোঁ।
নউ, মিমি ক'ত পায়?
মিমি দোকানত পাই।
অঁ কি মিমি?
সেইটো ৱাই ৱাই হয় সেইটো মানে মেগি টাইপে খাব পাৰি, সেইটো মানে মিমিটো ভুজিয়া টাইপে আৰু মামা ভুজিয়া টাইপৰ।
চিপছত মিলাই খায়?
অ চিপছত মিলাই খায়।
অঁ ভাল লাগে নে টেষ্ট?
উম মৰ বঢ়িয়া লাগে।
অঁ তেনেহ'লে ভালে।
উম।
উম আৰু কি চিপছ ভাল পোৱা?
কি কৈছা?
আৰু কি চিপছ ভাল পোৱা?
আৰু মই খায় ভাল পাওঁ তেৰেমেৰে খায় ভাল পাওঁ টুয়াম খায় ভাল পাওঁ দৰিটচ খায় ভাল পাওঁ পফ পপকৰ্ণ খায় ভাল পাওঁ। তাৰপিছতে মেদএঙ্গল খায় ভাল পাওঁ, তাৰপিছতে উম আৰু ৰিংছ খায় ভাল পাওঁ লেচ খায় ভাল পাওঁ আংকল চিপছ খায় ভাল পাওঁ আংকল চিপছো ভাল লাগে তাৰপিছত লেচৰো বহত ফ্লেভাৰ আছে ট'মেট ত' গা টমেট' আছে মাছালা ফ্লেভাৰ আছে এমেৰিক তাৰপিছতে টমেট ফ্লেভাৰটো ভাল নালাগে এ মচালাটো আছে ভাল লাগে তাৰপিছত অনিয়ন ফ্লেভাৰটোও মোৰ ভাল লাগে সেইটোৰ ভিতৰত। তুমি কোনটো চিপছ খায় ভাল পোৱা তোমাৰ ফেভৰেট কোনটো হয়?
মোৰ তেৰেমেৰে।
তেৰেমেৰে কোনটো ফ্লেভাৰ?
পিংক কালাৰটো।
গ্ৰীণ কালাৰ আচ্ছা আচ্ছা আচ্ছা।
পিংক কালাৰ।
অ পিংক কালাৰ।
অঁ।
অ অ।
মেয়নিচৰ লগত খায় ভাল লাগে।
অ মেয়নিচৰ লগত খায়ও ভাল লাগে। উম।
অঁ এতিয়া কি কৰি আছা?
এনেই আছো।
চিপছটো কি ভাতৰ লগত খোৱা নে কি?
অ মই চিপছটো ভাতৰ লগতো খাওঁ, তুমি খোৱানে?
মই ভাল নাপাওঁ ভাতৰ লগত।
মোৰ কিন্তু ভাল লাগে ভাতৰ লগত।
অঁহ।
উম'।
আৰু কি চিপছ বেয়াপোৱা? কি চিপছ বেয়া পোৱা?
মই, মই মানে আ অ' আগতেটো মই চব চিপছে খাইছো কিছুমান চিপছ টেঙা টেঙা চিপছ বোৰ মোৰ ভাল নালাগে, কিছুমান য়াম ফ্লেভাৰটো অলপ টেঙা টঙা চিপছ্ আছে ন'।
উম।
সেইটো মোৰ ভাল নালাগে টমেটো চিপছটো।
উ' উ লেই'ছ্।
লেইচ্ মোৰ ভাল লাগে খাই, লেই'চ্ মোৰ চফ ফ্লেভাৰ ভাল লাগে।
অ, ' ব্লু কালাৰ টো ভাল লাগে, পিংক- ৰেড টো ৰেড টো ইমান ভাল নালাগে ব্লু কালাৰ - আৰু গ্ৰীণ কালাৰটো ভাল লাগে মোক লেই'ছৰ ভিতৰত, আৰু তোমাৰ?
অ' মই লেইছটো ভাল নাপাওঁ।
অ' ভাল নোপোৱা লেই'ছ?
নাই নাই মোৰ অৰেঞ্জটো ভাল লাগে, নহৰু ফ্লেভাৰৰ।
অ' অ' সেইটো।
অ'।
আচ্ছা আচ্ছা।
কি হে?
উম, আৰু তুমি চিপছ্-চিপছ্-চিপছ্ চাগে তুমি স্কুলত - টো লৈ যোৱা, চিপছ চাগে স্কুলতো লৈ যোৱা?
অ' মোৰ স্কুলৰ ওচৰত দোকান আছে তাতে চিপছ লও তাতে চাৰ্ট বনাই খাও।
কি কি ঢালা তাতে চাতত?
তাতে মই পিয়াজ ঢালো, তাৰ পিছত - আৰু কিবা কিবি ঢালো আৰু মেঅ'নিজ তেল ঢালো। তমেটো নাঢালো বেয়া ভাল নালাগে। সেয়াই।
অ, অ, অ, অ,।
উম।
আৰু ভালে লাগে। তাৰ পিছত মোৰ টুইয়েমৰ ফ্লেভাৰ বোৰ ভাল নালাগে।
অ', অ '।
বাকী বোৰ ভাল লাগে, তেৰেমেৰে ভাল লাগে, পপৰ্কণটো ইমান ভাল নালাগে মোৰ।
উম।
উম। আৰু এইটো কিমান, কিমান, কিমান লয় চিপছ্ বোৰ?
হা?
চিপছ্ বোৰ কিমানৰ খোৱা তুমি?
মই চিপছ খাওঁ দহ টকাৰ খাওঁ পাঁচ টকাৰ খাওঁ আৰু বিশ টকাৰো পায়। আৰু তাতকৈ বেছিও চিপছ পায় পঞ্চাশ টকাত।
অ', অ' কিন্তু পাঁচ টকাত অলপ থাকে।
অ' পাঁচ টকাত অলপ থাকে।
বেয়া লাগে অলপমান থাকিলে।
অ' তাকে।
উম, দহ টকাত কিন্তু থাকে ইমানো না
জন দহ তাত থাকে। অ, দহ টকাত কোনবোৰ পাই যোৱা পপকৰ্ন এইবোৰ পপকৰ্ন তেৰেমেৰে এইবোৰ বেছিকে থা কে আৰু।
অ অ ময়ো অলপ পিছত চাত বনাই খাম।
অ অ উম, বিশ টকাত বেছিকে পায় আৰু চিপছ।
নাই পঞ্চাশ টকাটোতো বহুত পায়।
অ, পঞ্চাশ টকা মই খাই পোৱা নাই ৰবা, তুমি খাই পাইছা?
অ, মোৰ পঞ্চাশ টকা খাই পাইছো এশ টকাৰ খাই পাইছো। এশ টকাত কিন্তু তোমাৰ লচ হ'ব ইমানো নাপায় তাতে খাবলৈ।
আচ্ছা আচ্ছা আচ্ছা।
মানে বেছি নাপায় বাট ঠিকে আছে।
অ অ অ অ আচ্ছা আচ্ছা।
উম।
উম উম।
আৰু জ্বলাবোৰ ভালে লাগে তেৰমেৰ ভাল লাগে, পফকনটো ভাল লাগে।
অ, স্পাইচিটো ভাল লাগে যেনেকে ভুড চিপছ, ভুড চিপছটো খাইয়ো ভাল লাগে।
অ, ফুদ কালাৰ দিয়ে।
ভাল লাগে তাৰপিছত আৰু উম, জল চিপছো পায়। জল চিপটো মই ট্ৰাই কৰা নাই কিন্তু এনে ভিডিঅ' বোৰত দেখো জল'চিপচটো বহুত স্পাইচি হয়।
অ, জল'চিপচটো ভাল লাগে।
উম উম।
তাৰপিছত আৰু কি চিপছ আছে তোমাৰ বিলাহী চিপ্ছ মোৰ ভাল নালাগে।
উম উম উম, তাকে।
পপকনটো কিবা এটা ভাল লাগে।
অ অ।
উম, নিমখীয়া নিমখীয়া লাগে।
অ অ।
উম উম তাৰপিছত আৰু তেৰেমেৰেটো ভাল লাগে।
অ অ তাকে।
উম উম পতেটোতো ভাল নালাগে।
অ, সেইটোও হয়।
উম, নিমখ নিমখকে ঢালি দিয়ে তাতে।
অ, নিমখ ঢালি দিয়ে কিন্তু মানে এইবোৰ খাই ভাল লাগে আৰু জ্বলা আছে ন' তাতে বহুত।
স্পাইচি হয় আৰু পপকৰ্ণটোতো নৰ্মেল হয় পপকৰ্ন।
অ, পফকৰ্ন টো নৰ্মেল হয় ঠিকে আছে পফকৰ্ন টো। অ, চাটত মানে জলা চিপছ খাই বেছি ভাল লাগে।
অ, জ্বলা চিপচ খাই ভাল লাগে সেইটোটো ঠিকেছ কৈছা।
উম উম। জ্বলা চিপছ খাই বেছি ভাল লাগে মানে, ভালে লাগে ইমানো বেয়া নালাগে। আৰু তোমাৰ চবচেতো তোমাৰ পটে'টো নাখাওৱে মই একদম একদমে নাখাও।
নাই বহুত বেয়া লাগে নিমখীয়া নিমখীয়া লাগে চিপচৰ লগত কিন্তু মেয়নিজ লগাই বহুত ভাল লাগে। অ, চিপচৰ লগত মেয়নিজ তাৰপিছত তোমাৰ কিবা কিবি থাকে ন' মছলা-চচলা মিক্স কৰি
অ', মচলা মিক্স কৰিকেনে আৰু চিপছ বোৰ, কিছুমান চিপছত খেলনা-খেলনা বস্তুও পায়।
অ'-অ' ৰিংচতচ
উম, দিয়া আজিৰ কাৰণে এইখিনিয়ে ন?
অ'-অ', আৰু এইটো মই তু-তুমি আৰু পাতিম দিয়া পিছত।
অ', পতিম দিয়া, বাই।
আৰু আজি চিপছ খাব লাগিব ন? দিয়া দিয়া।